হেল্ল, হেল্ল,
হেল্ল,
অ, কি কৰি আছা?
এই আছো, তুমি কি কৰি আছা?
এ, ময়ো আছো ভাত খাই আহিছো, এতিয়া।
অ, ভাত খোৱা হ'ল তোমাৰ?
অ' অ' হ'ল। তুমি খালা?
অ' মই এই খাই পেলাই উঠিছোহে এতিয়া।
অহ।
মাহঁতৰ হ'ল খোৱা?
অ'হ হ'ল। আছে এতিয়া এনেই বহি পেলাই। খাই হ'ল বাৰু চবৰে। তোমালোকে হ'ল? তোমালোকৰ হ'ল চবৰে?
অ'হ। আমাৰ হৈ গ'ল, খোৱা বাৰু। কি খালা তোমালোকে ভাতত?
অ'হ। দীম। তোমালোকে? অ'হ
অহ। আমিও হে মাংস। লোকেল মুৰ্গী আনিলে।
অহ। অহ।
সেই তাকে খালো। বাকী এতিয়া, দেউতাই গা ভাল পাইছে?
অহ। এতিয়া অলপ পাইছে বাৰু মাজতকে।
অহ। দেউতাৰ কি হৈছিলে বুলি কৈছিলা?
প্ৰেছাৰে মাৰিছিলে। মানে হাইপ্ৰেচাৰ আছিল যে। প্ৰেছাৰে মাৰিছিলে। হাইপ্ৰেছাৰ আছে যে।
অহ। পেছাৰ ষ্ট্ৰোক হোৱা নিচিনা হ'ল মানে।
অহ। ডিউটিতে হৈছিলে, মূৰ ঘূৰাই পেলাই তাৰপিছতে গুৱাহাটী গ'লো। দুই-তিনিবাৰমান গ'ল। তাৰপিছত আহ তাৰপিছতে এতিয়া অলপ আৰাম পাইছে বাৰু।
অহ। কে প্ৰেছাৰটো জুখি থাকিব দিবা।
অহ। এই ভাল, আগতেও হৈছিলে এবাৰ বাৰু! এইবাৰ মানে ডিউটিত হ'ল ন। আমি অ'হ।
তোমালোকৰ দেউতাই কি কৰিছিলে?
এই হেৰি, বেংকত কৰিছিলে।
বেংকত ন?
অহ। ইণ্ডাচিন বেংকত। গাড়ীও যে
অহ-অহ-অহ-অহ- অ আমাৰ কি তেজপুৰতে কৰিছিলে?
অহ তেজপুৰতে। তেজপুৰতে আছিল।
অহ। এ
বাকী খবৰ- খাতি ভাল?
খবৰ ভালেই। তোমাৰ ভাল?
অ' ভালেই।
অ'হ।
এনে ঘৰত ভাল চবৰে?
ঘৰত ভাল চবৰে। এতিয়া কি আগফালে বহি আছা?
কি কৈছা?
আগফালে কি বহি আছানে?
নাই। নাই। এই ৰুমত এনেই বহি আছো। ভাত খাই আহিছোহে। অকমান পিছত শুম আৰু।
অহ'। অ', অ' ৰুমত তুমি হেৰি কি মাহঁতৰ লগত খোৱা নে, বা আৰু তুমি কোৱা?
না মই অকলে শু।
অ', অ' পঢ়িব কৰিব লাগে ন।
মানে এই পঢ়া সময়টো তেতিয়া ৰুমতটো বেলেগকৈ ল'লোঁ, ল'লোঁ, ল'লোঁৱে আৰু মানে তেনেকে বেলেগকে শুইছো। হেৰি হোৱা নাই আৰু একেলগে।
অ', অ', অ'। অ'কে।
আগতে মাৰ লগত শুইছিলোঁ বাৰু।
অ' মা লগত শুইছিঁলা।
এ অলপ সময় পৰা অকলে ক'লে শুই আছো।
এতিয়াটো পঢ়া শুনাটো গৰম বন্ধ কাৰণে বন্ধই হৈ আছে ন।
অ' এতিয়া আকৌ এক তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু কলেজবিলাক আৰম্ভ হব।
অ' ইয়াতে। অ' অহুহু এক তাৰিখৰ পৰা চবৰে আৰম্ভ আৰু।
অ', তোমাৰ পঢ়াশুনা?
মোৰ তোমাৰ সেই, মই সমা আমিয়েতোতো বন্ধ বোলা বস্তুটো নাই বাৰু। মই তোমাৰ হেৰি ডিচটেন্সৰ পৰা কৰি আছোঁ দৰত্বৰ পৰা, এম এ টো।
অ'।
তাৰপিছত তোমাৰ দেওবাৰে দেওবাৰে হয় আৰু আমাৰ।
হুহো।
ক্লছ দেওবাৰে
প্ৰথমে
আমাৰ পৰীক্ষা, অহ' পৰীক্ষা দেওবাৰে দেওবাৰ নহয়, কিছুমান তোমাৰ অ', বুধবাৰো পেলাই দিয়ে, কিছুমান শুক্ৰবাৰো পেলাই দিয়ে, সেনেকুৱা আৰু এতিয়া মানে কলেজবোৰ তোমাৰ এই এ কিমান বন্ধ বাৰতে পেলাই দেই, কেইটা কলেজ বন্ধ থাকিলে সেনেকে পেলাই দিয়ে আৰু
অ', অ'। তেওঁ ঠিকে আছে।
তাকেতো আৰু হেৰি, তেওঁলোকে এতিয়া কিবা চাকৰি কাৰণে লাগি আছা নে নাই?
অ' হেৰি এইবাৰ এপ্লাই কৰিছোঁ বাৰু, প্ৰথম এবাৰ দিম আৰু
অ', অ'। এবাৰ দিছোঁ।
দৌৰি কৰি আছোঁ দেই, এতিয়া কি হয় বা, অ' এতিয়া চাওঁ। এতিয়া কি হয় বা।
তাকেতো দি চোৱাচোন। অভিজ্ঞতাটো-অভিজ্ঞতাটোতো হ'ব ন। তাকে।
এ এবাৰ দি চাওঁ, তাৰ পিছত গম পোৱা যাব ন, এনেই আকৌ
তেতিয়া গম পাবা আৰু প্ৰশ্নবোৰ কেনেকুৱা, কেনেকুৱা আহে।
অহ'।
বা তুমি তে-তেজপুৰৰ ওপৰত চাবা। তাৰপিছত অসমৰ মানে, অসমৰ যদি এক্সাম বোৰ দিব আছে, তেন্তে অসমৰ বিষয়ে বেছিকে চাবা।
অ', অ', মানে হেৰি কিবা কিবি ইউটিউবত চাইছোঁ কেইটামান হেৰি কাৰণে।
অ', চাব পৰা আমাৰ আমাৰ তেজপুৰৰ লিচু বিষয়ে এইবাৰ আহিবও পাৰে সেইবোৰ চাবা।
অ', তে-অসম বিখ্যাত নহয় তেজপুৰ লিচু। বহুত দূৰ দূৰলৈকে গৈছে অসমৰ লিচু। অসমৰ অ' তেজপুৰৰ লিচুবোৰ দূৰলৈ গৈছে বাহিৰলৈকে গৈছে বিদেশলৈ।
বাহিৰলৈ গৈছে এবাৰ উম, তাৰপিছত আকৌ তোমাৰ আহে বহুত বহুত আহে তেনেকুৱা প্ৰশ্নবোৰ মই দিছোঁ যে। মানে গম পাওঁ আৰু কেনেকুৱা কেনেকুৱা প্ৰশ্নবোৰ আহিছে। তেওঁ সদায় সদায় মানে সলাই সলাই দিয়া আৰু মই তোমাৰ পুলিচত হেৰি ৰাণীং দিবলৈ যাওঁতেই তোমাৰ এনেকুৱা এয়া হ'ল নহয়। সেই বৰষুণ আহি আছিলে তাৰপিছত সেই দিব নোৱাৰিলো আৰু। তাৰপাছতে এই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড মই এ ডি আৰ ই সেয়া দিছিলোঁ। মোৰো প্ৰথমবাৰে আছিলে প্ৰশ্নবোৰ চালো কৰিলো। এতিয়া তুমি কি মোবাইলৰ পৰা পঢ়ি আছা নেকি?
মোবাইলৰ পৰা এনেই পঢ়ি আছো অলপ চলপ চাই আছো আৰু এনেকে ভালকে পঢ়া হোৱাই নাই বাৰু এতিয়ালৈকে। পঢ়িম, পঢ়িব লাগিব নহ'লে আকৌ পিছত দিগদাৰ হৈ যাব। আকৌ এবছৰ গুচি গ'লে পিছত দিগদাৰ হ'ব ন বয়সটোতো গৈ থাকিব।
সিটো গৈ থাকিব আৰু সেই ভালকে পঢ়িবা। যোনকণ সময় পঢ়া ভালকে পঢ়িবা। আৰু এই তোমাৰ অংকবোৰ চাবা আকৌ ৰিজনিংবোৰ চাবা। তাৰপিছত তোমাৰ অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত চাবা। তাৰপিছত ব্যাকৰণৰ ওপৰত চাবা সেইবোৰে আহে। ভালকে পঢ়িলে মাত্ৰ সেইবোৰৰ ওপৰতে আহি
ভালকে পঢ়িব লাগিব নহ'লে দিগদাৰ হ'বগৈ অ'।
অ', অ', আকৌ তোমাৰ এই বিজ্ঞানৰো আহে ইংলিছ তোমাৰ গ্ৰামাৰ আহে। এনে গোটেইখিনি আহে আৰু।
অ', মই এইবাৰ আ এচ-এচ চি পৰী ক্ষা দিব গ'লো অসমীয়া আছিল ন হেৰিটো অসমীয়া মাধ্যমিত আছিলে মই য'ত চিলেক্ট কৰিব লাগে মানে গ্ৰামাৰটোহে চিলেক্ট কৰা মই বুজি নাই পোৱা। হিন্দী আৰু ইংলিছ আহিছে। ইংলিছত মই ভাবিছো বহুতে প্ৰশ্ন-প্ৰশ্নখনে ইংলিছত আহিব লাগিব বুলি ভাবিছিলোঁ মই হিন্দী হেৰী কৰি দিলো। গ্ৰামাৰখিনি মোৰ আহি গ'ল হিন্দীত মই হি বেয়া যে ভয়ো লাগিছিলে আৰু প্ৰথম পৰীক্ষা দিব গৈছো সেইটোৱে খেলিমেলি হৈ গৈছে। তাৰপিছত কি কৰিম কি কৰিম কৰা তাৰপাছতে হেৰি অ' তাত মানুহক সুধিছোঁ কৈছে এবাৰে আহে। তুমি হিন্দীত কৰিলে হিন্দীতে কৰিব লাগিব মই হিন্দী ভালকে বুজিও পোৱা নাই কিছুমান।
অ', অ'।
অ', সেইকাৰণে আছে মানে অ', লাষ্টত এটা সেইটোত চল্লিশটা কোৱেইছন আহে চল্লিশ নম্বৰৰ এনে কৰিছোঁ হ'লেও শুদ্ধ হোৱা নাই আৰু ইমান এটেইমহে কৰিছোঁ কেইটামান।
অ'। সেইটোয়ে এইবাৰ ভুল কৰিছা সিপাৰলে মাত্ৰ ভুল নকৰিবা এতিয়া গম পালা ন কেনেকুৱা আহে, কি ধৰণৰ আহে কি ধৰণৰ মেথড আহে ন?
তাত মানে ছাৰ বাইদেউ কোনো নাই মই চব অ মই ছাৰ বাইদেউ চবগকে সুধিছোঁ কৈছে নোৱাৰি নোৱাৰি তেনেকে ক'লে। তাৰপিছত ওলাই আহোতে সধা, সুধিছে যেতিয়া বায়মেট্ৰিক বিলাক আহিছে সুধিছে কেনেকুৱা হ'ল? মই কৈছোঁ, ঠিক ঠাক আৰু, কি কৰিম আৰু উপায় নাই ন হৈ গ'ল।
সেইটোৱে। উম, উম, উম, তুমি আগতে গম পোৱা হয় কথাটো বেলেগ আছিলে ন।
উম, আৰু তেনেকুৱা মানে মই সোধাও নাছিলোঁ, তাকো সোধাও নাছিলোঁ দেই আৰু মানে ধৰা লগৰ বা কোনোও নাছিল যে আগতে যে দিয়া
অ', অ', মানে প্ৰশ্নবোৰ, প্ৰশ্নবোৰ কেনেকুৱা আহিছে?
আহি ভালে আহিছে বাৰু, এই, উম, অংক আৰু ৰিজনিং খিনি। এই নাইন টেনত অহা নিচিনাই আহিছে, হ'লেও পাহৰি যোৱা নিচিনা হৈছে পুৰা অভ্যাস নোহোৱা হৈ গৈছে ন। এ ভালে আহিছিল বাৰু প্ৰশ্ন।
সেইটো মানে কৰি থকাৰ ওপৰত আৰু। উ সেইটো কৰি থকা, প্ৰেক্টিচৰ ওপৰত মানে, তুমি যিমান তুমি বেয়া কৰিবা আয়ত্ব কৰিবা পঢ়াটো তুমি সিমানটো অকুমান কমন পৰিবই, বুজি পাইছা, এই পঢ়াটোৰ ওপৰত
নিজৰ ওপৰতে আৰু, যিমান কষ্ট কৰিম সিমান ভাল হ'ব, যদি নকৰোঁ আৰু নহ'ব।
সেইটোৱে। নাইবা ঘৰতে বিজনেচ কৰিব লাগিব।
অ'।
তাপা বিজনেজৰ ওপৰত পঢ়িব লাগিব ন?
উম।
তোমালোকৰ ঘ, ঘৰত কি মুৰ্গী আছে নে?
নাই, মাজতেযে মোৰ কিবা বেমাৰ আহিছিল গোটেইখিনি মুৰ্গী মৰি গ', তেতিয়া দুটামান আকৌ পুহিছে বাৰু। হলেও সৰু-সৰু, ডাঙৰ হোৱা নাই। গোটেই মুৰ্গীখিনি মানে, মা চাই আছে।
সেইটো মা আৰু তুমিয়েটো কৰা ন বিজনেচ?
নাই, এনেইটো এনে মই মইতো এনে চাওঁ কেতিয়াবা, কিন্তু মাৰে হয় বিশেষকৈ।
অ', অ', অ', কেনেকুৱা সেই কি কৰে নে, নে কি কৰে?
বিক্ৰীও মুৰ্গিও বিক্ৰী কৰে, তাৰপিছত ডিমও বিক্ৰী কৰিছিল।
অ', দুইটা ফালৰ পৰা লাভ হয় আৰু ন?
অ', মানে, যদি ভালকে চাই থাকা ভালেই, মানে মুৰ্গী খিনি এনেকুৱাকে হ'ল তুমি কিবা ঔষধ খোৱাবলৈ সময় নহ'ল, ভাল হৈ থাকে দহ পোন্ধৰ মিনিটৰ পিছতে মৰি যা মমানৰ ভিতৰত গোটেইখিনি মৰি গ'ল, আছিলে গোইখিনি মৰি গ'ল।
অ', এইটো মানে কি বেমাৰে আহিছিলে ন?
অ', চবৰে, একদম এইখিনিতে কাৰো নাই, চবৰে মৰি গ'ল।
অ', তোমাৰ আক বহুত কেইজনী আছিলে নহয় নহ মুৰ্গী?
আছিলে ভালখিনিয়ে আছিল, পোন্ধৰ বিশজনীমান আছিল।
সেইটো চব লোকেল মুৰ্গীয়ে আছিলে ন'?
চব লোকেল মুৰ্গী, মানে চব এৰি দিয়া পুৰা পুৰা হেৰি লোকেল আৰু ঘৰতে এনি টাইম চৰি থাকে।
অ', অ', অ'।
মানে এনেকা ফাৰ্মৰ নিচিনা বান্ধি থোৱা নহয় আৰু ডাইৰেক্ট এ, পুৰা এৰি দিয়ে। ঘূৰি ফুৰা।
তেওঁ তোমালোকে সেনেকে ষ্টাৰ্ট কৰি আৰম্ভ কৰিব পাৰা বিজনেচ এটা।
অ' পাৰোঁ কিবা এটা বিজনেছ কৰিব তেতিয়া নিজৰ খৰচটোকে ওলাই থাকে।
সেইটোৱেটো আৰু তোমাৰ এই কলেজলে যাবলৈ বুলি
অ'।
অ' এতিয়া পঢ়াত তোমাৰ এতিয়া তিনিমাহৰ মূৰে মূৰে তোমাৰ এডমিশন ন'? নামভৰ্তিটো তোমাৰ হৈয়ে থাকে তিনি তিনি মাহৰ মূৰে মূৰে। তোমাৰ সেই পইচাটো নিজৰটোৱে ওলাই থাকিব, মোবাইলৰ ৰিচাৰ্জটো নিজৰ ওলাই থাকে। সেইখিনি তুমি নিজে উলিয়াই ল'ব পাৰা আৰু।
অ' কিহৰ?
হেল্ল'।
হেল্ল'।
মই তাকে ভাবিছ, মই ভাবিছোঁ তাকে। মই ভাবিছোঁ তোমাৰ এটাপা মানে আছেই এই ছাগলী যে। হেল্ল'। হে ছা গলি আছে এইবাৰ, অ' এইবাৰ তাকে তিনটা বিক্ৰী কৰিলোঁ। ছাগলী আছে আমাৰ ষোল্ল সোতৰজনী মান।
এনে বিক্ৰী কৰানে?
তাৰপিছত তাকে সেই কৰি আছোঁ সেনেকে সৰু সুৰাকে বিজনেছ এটামান।